শুনিছানে?
শুনিছোঁ শুনিছোঁ
আহ কি কৰি আছো?
এইয়া আগফালে বহি আছো এনে
চাহ-তাহ খালি?
চাহ খালো অ তই খালি?
এ মই চাহ নাখাওঁ ন ডাই ভাতে খাওঁ।
হোম হোম অ
কিমান দিন হ'ল চাহ নোখোৱা
চাহ কেলে নেখাওঁ?
মই এনেই চাহটো খাই ইমানটা ভাল নাপাওঁ।
অহ
এ কেতিয়াবা আৰু মন গলে খাওঁ আৰু
মোৰ আকৌ চাহ নহলে নহয়
ৰাতিপুৱা, গধূলি সদায় এনিটাইম লাগে নেকি?
অ মোৰ তিন টাইম লাগি চাহ
তিনন্তাইম মানে দিনতো?
দিনত দিনৰ সতে ৰাতিপুৱাগ্ৰ দুপৰীয়া
ৰাতিপুৱা শুই উঠিলে পেলাই আ দিনত মানে ভাত চাত খাই লোৱা পিছত?
দিনত তোৰ দুপৰীয়া মানে দুপৰীয়া আঢ়ৈটা তিনটামান বজাত।
অ
তেনেকুৱাত লাগে চাহ একাপ
অ তাৰপা একেবাৰে সন্ধিয়া?
সন্ধিয়াটোৰ ফিল্ডৰ পৰা আহি।
অ অ এ মই এক টাইমো চাহ নাখাম মই অকল ভাতটোৱে খাওঁ আৰু
হে হে চাহটোও বেছি খাবও নালাগে বাৰু মানে গাখীৰ
উম উম উম
ৰাতিপুৱা গাখীৰৰ চাহটো খালে বেয়া।
গেছ অ
গেছ
এ ৰাতিপুৱা যে ৰাতিপুৱা এই ফিল্ডলৈ যাওঁতে খাই যাওঁ নে আহি পেলায় খাওঁ?
আহিলৈ খাওঁ আহিলৈ খাওঁ
এ কেইটামান বজাত যাওঁ ফিল্ডলে
ৰাতিপুৱা পাঁচটামান বজাত নহ'ব চাৰে পাঁচটা, ছয়টা
উম এতিয়া ইয়াৰ ঘৰত আহিল ন ঘৰলৈ ইয়াৰ পৰা গৈছ নাই
অ তাকেতো আজিৰ পৰা যামহে কালি নগলো-
অ হাই মানে
আবেলি যাম অ এতিয়া মানে আবেলি আবেলি পিনিহে যাম ৰাতিপুৱা নাযাম চাগে
অ এই আবেলি সময়ত দৰিবলে ভাল লাগে আৰু কিবা এটা
আহ আবেলি সময়ত ভাল লাগে দই
ৰাতিপুৱাতকে আৰু ৰাতিপুৱা অহটো এনাৰ অ ৰাতিপুৱা দুয় পৰাৰ নিজৰ কাৰণেও ভাল অ এ খালী পেটত দৰা হয় ন তাৰ পৰা এনাৰ্জিটো পুৰা আনিব পাৰি আৰু
হ'লো আনাৰ্জী ৰাতিপুৱা নাপায়হে
অ সেইটোৱে নহয় নাপায় এনাৰ্জিটো নাপায় কিন্তু দৌৰটো আনিব পাৰি আৰু সোনকালে
অ শক্তিটো মানে ৰাতিপুৱা অলপ কমি থাকে- ৰাতি কাৰণ শুই দিয়াৰ লগে লগে গা বিলাক জঠৰ হৈ থাকে ন তেনেকুৱাতে তোৰ আৰু শক্তিটো অলপ কমি থাকে গাত-
তাৰপা আবেলি হলে আৰু দিনটোক অ দিনটো- খাই বই লৈ পেলাই ধুনীয়াকে আৰামত গলে আৰু দৌৰিবলও ভাল ভাল লাগে আৰু দৌৰি দৌৰিবও পাওঁ অলপ
তাকেতো মানে ভৰি হাত বিলাক খোল খাই থাকে ন জথৰ হৈ নাথাকে আবেলি টাইমত ভৰি হাতবিলাক
অ
সেইকাৰণে আবেলি টাইমত
অ এয়া ঘৰৰ পৰা ওচৰতেনে অলপ দূৰ
অলপ দূৰ সুবলক্ষ্মী হেতৰ ঘৰ ওচৰত মে মেমূখত মই অকলে যাওঁ এইফালৰ পৰা আৰু দুটামান যায় টমটমলৈ যায় মই এই আমাৰখন লৈ যাওঁ
অ
অ সেইদিনা বিহপিয়াত যাওঁতে সেইদিনা এটা বিহপিয়ালৈকে দৌৰিলে
ৰাতিপুৱা
ৰাতিপুৱা
বিহফুৰিয়া লৈকে
এ নাইন পৰৰ পৰা বিহ পিয়ালৈকে ধৰিছে
ডাই বি পি চেটাৰলৈকে নে
অ বিপিয় ঘড়ীটো যে ঘড়ীটো লাগে- ঘড়ীটো ৰখিছোগে ডাইৰেক্ট আহোতেো দুই আহোঁতে পাণবাৰী পৰা- আহোঁতে পাণবাৰীৰ পৰা দৈ আহিছে-
এখন কি ঘৰ আহিলে
উম।। কি খোজকাঢ়ি?
অকলে
অ অকলে আৰু এটা আছে লগত
অ অকলে ইমানটো নোৱাৰে খোজ কাঢ়ি আহিবলৈও ভাল নালাগে ন গৈও ভাল নালাগিব
তাকে অ লগত এটা আছে বাৰু
বেলেগ ৰুইছে দেই হলও দূৰ আছে ন
হলেও বিহপুৰীয়ালেকে তয় দৌৰাতো অলপ কথা নহয় আকৌ।
অ কিমান, কিমানটো মান হ'ব বাও?
এ বহুত দূৰ হ'ব দচ, পোন্ধৰ কিলোমিটাৰ মান হ'ব। মানে সিহেতৰ ঘৰ যত মানে সিহঁতৰ ঘৰ হেৰিয়তহে। এই শিলিখাগুৰি যে, শিলিখা গুৰি ওচৰতহে। শিলিখাগুৰিৰ ওচপা দৌৰিছে দৰিছে। একেবাই বিহপীয়া লেকে।
উম উম উম পালেগৈ। মিচিং নেকি?
মিচিং নহয় বিহাৰী।
অ বিহাই, মিচিং বিলাকো দিয়ে বেলেগ।
মিচিং বিলাকেও, মিচিং বিলাকেও বহুত দৌৱে। আমি সেইদিনা এই বদতিঘাত গৈছিলো, মানে। এই বিহপিয়া, গধূলি জামুগুৰি তাত আমাৰ পেহী এজনী আছে নহয়। তাত গলো ত, তাৰপৰা ৰাতিপুৱা দৌৰিবলে গ'লো।
অহ।
তাৰ পৰা বদলিহতৰ পৰা একদম বিহপিয়া ঘড়ীটোলেকে দৌৰিলো। ন কিলোমিটাৰ।
অহ।
আমি গৈ পোৱালে মানে হেৰিয় কিটাই মিচিংকেইটাই গৈ। তাত বহি এক্সাৰচাইজ কৰি মেলি মানে ব্যায়াম শ্যাম কৰি। আজই। আমি তোৰ সেহত পোৱা বিশ মিনিট মানৰ পাছত পাইছোগেয়।
অ ভাল দে মিচিঙে বহুত দৌৰিব পাৰে থত। আমি তেনে, তেনেকুৱা আমি। এতিয়া এতিয়া এত, উ গা বিলাকেই কিবা টাইপ।
তাকেতো তেজটোৱে সিহঁতৰ বেলেগ অলপ।
অ অ, অলপ শক্তিও আছে।
শক্তি আছে যথেষ্ট শক্তি আছে।
উম।
তাতে বাৰিষা দিনত খেতিত নামি দিয়েতো।
অ', এতিয়া আৰু চব কৰে ন চব কাম? আমাৰ নিচিনাকে উম', এতিয়া আমাৰ নিচিনাকে বহি নাথাকে শুই-বুই। এই ৰ'দ, অ', ৰ'দ চদ এইবিলাক বৰষুণ-সৰখুন
নদী পাৰ হব, গৰু প্ৰতিপালন কৰিব। খেতি কৰিব, হাল বাব।
আৰু মিচিঙে টো পৰা নদীতো দৌৰে, বালিত।
তাকে অ', বালি দ বালিত যিমানে দৌৰিব সিমানে পাৰিব। উম', বালিত দৌৰাটো অলপ
অ'।
আমাৰ লগৰ ল'ৰা এটাই এবাৰ পাইছেই।
ছে।
পালে-পালে, সেনা বাহিনীক।
উম'। পাওক-পাওক চবেই পাওক।
অ', পাওক।
লঃ-লঃ, সোনকালে। উম'। মই বাও এতো আশা নকৰো বাৰু সোনকালে।
মোৰ ফালেও কি হয় নাজানো আৰু।
মইতো বাৰু ফিয়েল্ডৰলৈ নেজাউৱে। কেতিয়াবা মন গ'লেহে যাওঁ। যাবলেনো ক'ত পাৰিম বাৰু ৰাতিপুৱা সময়ত বাৰু? চাৰিটা বজাত যদি শুওঁহে। চাৰিটাত ফুৰি লৈ পেলাই আৰু
বেছি ৰাতি এ--ৰাতি লগে নেথাকিবী। উম'।
অ'।
বেছি ৰাতিলৈকে থাকিলেও গা বেমাৰ হ'ব।
নহয় দিনটো শুইিদিওঁ নহয় । আবেলি সময়তো শুই দিওঁ অকমান।
এতিয়া উঠোহে বাৰটা বজাত তাৰপা আকৌ আবেলি সময়টো শুই দিওঁ। হলে হে মাটো। কালি হেৰিতে হুলো। দুপাহাৰতে শুই গলো। দুনলোপ টোত।
অ'।
ছটাামান বজাত আহিছো উঠিলৈ পিনি আকৌ বিচনালৈ, কথা পাতি-পাতি-পাতি তাতে শুই গল।
ময় কালি সোনকালে হুলো বাৰু, ইমান দেৰিলৈকে থকা নাই। কালি হলো কিন্তু দিনত শুই দিলো মই গ-গ আহি অলপ হুলো, ধুনীয়াকে
কেইটা মান বজাত পালিহি ঘৰ?
মইতো দুপৰীয়া টাইমতে পালোহি, টোৰ দুটামান বজাতে পালোহি আৰু।
উম', তাৰাপা এইকণ কিহত আহিলগে, টম-টমত?
এখন খোজকাাঢ়িয়ি আহিলো, তম-তমো নাপালো।
এইকনো বহুত দূৰ নহয়। তই খোজকাঢ়িয় মানে পাৰঃ বুলি হে দেই ইমান দুহ খোজ কঢ়িবলে, ৰদ খনত। অ'। অ', কালি বাৰু ৰ'দো নাছিলে বাৰু বতৰ টো‌ অলপ ভাল ঠাণ্ডা
আৰু তাতে মানে কি হয় এই, গহপুৰত এই যাওঁ যে যলৈ যাওঁ। তো মানে সেইকাৰণে তাকে ইমান গুচি আহিলে হেৰি নহয় বাৰু। সুবিধান নহ
মই বি মোৰ ঘৰৰ পৰা আছে তালৈকে মোক খোজকাঢ়ি যাব নোৱাৰো।
উম
মই গলো যাবলৈ হলে মই কৰি দিমগে গৈ পেললে দাছৰ দোকানত ৰ শুই দিমগৈ মই আৰু যদি মই যোনদিনা খোজকাঢ়ি যা ডাছৰ গান গ টেবুলখন শুই দিমগৈ।
মই সদিনা গৈছিলো নল পলে দুদিন ৰাতিপুৱা ৰাতিপুৱা
কেলে
এই চিকিৎসালয়লৈ গৈছিলো আমাৰ বাৰ লগত
অ ৰাতিপুৱা।
ৰাতিপুবা
কৰিবঢ পাৰ ত
তাকে বোলো অকণ সোনকাল হৈ থাকিলে যে আঠটা মান বাজি আছিলে। বলো চাইনা চাগে
গ বাবা এই ফাইদা মেনো আহি পাই য ম তেতিয়া পুনৰ কৰ ম তেতিয় ফোন ৰিচিভ কৰোলো মই নুঠোও আহে মানে ফোন যোয় আহ মাৰ তেতিয়া ৰিচিভ
ই তাকে
অ কি বেমাৰ আছিলে নি?
বেমাৰ মানে এই বহ হক এই বা ছোৱালীজনী। অলপ গাটো ভাল নাছিলে।
অঁ
ত পাে কম লছিল
ভাল পালে নাই এতিয়া?
ভাল পাইছা।
অঁ কৰি আছোঁ।
তাকে সেই বতৰ বিলাকো সলনি হৈছে যে বেমাৰটো হৈ যায় আৰু
উম উম উম পানী বিলাকো চেঞ্জ হৈছে।
পানী বিলাকো সলনি হৈছে অঁ।
উম হৈ যাব দে।
উম উম ব ন
উম